হেল্ল' শুনিছা অ তুমি অকণমান তোমাৰ ঠাইটো অকণমান সলনি কৰিব লাগিব হয় হয় তোমাৰ ঠাইটো ভালকৈ সলনি কৰিব লাগিব বুলি মই ভাবিছো অলপ অসুবিধাৰ মানে হৈছে নাই নাই অকমান অসুবিধা হৈছে তোমাৰ মাই মাক্ৰফোনৰ কিবা প্ৰব্লেম হৈ আছে নেকি বাৰু হয় হয় হয় হয় অ শুনিছো
উম কোৱা ক'ত আছা ঘৰতে আছা নেকি
ঘৰতে ঘৰতে এই মানে অকমান হেৰি হৈছে অ গৰমটো পৰিছে যে
উম উম
তাৰ পৰা আকৌ সেই বিদ্যুতটো কৰ্তন কৰি থৈ দিছে তাকে গছৰ ছাঁতে বহি আছো অকমান
তাকে মই এইয়া ৰাস্তাতে এখন গছ গছ ছাঁতে বহি আছো
ভাত পানী খালা
নাই নাই এই শুই উঠা এতিয়া বেছি দেৰি হোৱাই নাই মই শুই উঠি আহি পেলাই অকণ এই ৰাস্তালৈকে ওলাই আহিছো
উম ঠিকে আছে ঠিকে আছে ভাত পানী মই খালো বাৰু অকণমান জিৰণি লৈছো মানে গছৰ ছাঁতে
উম ঠিকে আছে ঠিকে আছে এই গৰমত মানে ঘৰৰ ভিতৰত সোমাই থাকিবলে বেয়া নহয়
হয় হয় তাকে মই সেই কথা এটাত ফোন কৰিলোঁ হেল্ল' অ মানে তুমজাং ফালে যাওঁ বুলি ভাবিছো বহুত দিন এনেকে ঘূৰা পকা কৰা নাই ঘৰতে থাকি থাকি আমনিও লাগিছে
উম উম মইয়ো নভৱা নহয় আৰু এই দিনটো মানে এনেকে সামাজিক মাধ্যমতো দেখি আছো এনেকুৱা মানুহবিলাক গৈ থকা সেইটো কাৰণে মোৰো অলপ মনটো খুৱাই খুদোৱাই আছে বাৰু
তাকে গোটেই অসমখনেই তুমজাং পিক পালেগে হ'বলা আমি তুমিয়ে মই হে বাকী আছোগৈ ঐ
তাকে আমাৰ পিছলাৰ পৰা আমি দুটাহে যাবলৈ থাকি গ'লা আৰু বাকি চব গ'লেই আৰু
তাকে সেই ভাবিছো তাকে বহুত দিন এনেকে ঘূৰা মেলাও কৰা নাই নহয় ঘৰতে থাকি থাকি আমনি লাগিছে এ বিদ্যালয়ো বন্ধ এতিয়া যিহেতু আৰু গৰমৰ বন্ধও পৰিছে মই ভাবিছো যদি পৰা যায় তেতিয়াহ'লে অলপ অকমান আ ফুৰি মেলিয়ে আহো মনটোও ভাল লাগিব ঘৰত থাকি থাকি বৰ অশান্তি লাগিছে অ
হয় অলপ আকৌ পইচা পাতিৰ কথাও আছে নহয় পইচা পাতিৰ কাৰণেও হয়টো অকণমান অসুবিধা হ'ব পাৰে
উম পইচা পাতিৰ অসুবিধা ত'নো কিনো আৰু চবৰে থাকে দিয়াচোন সেই বুলি এতিয়া মানে